হেল্ল' হেল্ল' অ
কি খবৰ?
ভালে। তোমাৰ
ভালে ভালে।
অ। এতিয়া বৰ্তমান কি কৰি আছা?
এ, এনে আছো। হেল্ল'।
আৰু, আছো আ।
হেল্ল'।
হেল্ল'।
ক'ত আছা তুমি?
মই আছো বাহিৰত। বৰ্তমান।
চাহ-পানী খালে নে নাই?
চাহ-পানী খোৱাই নাই এতিয়াও।
অ অ
এতিয়া মানে খবৰ ভাল।
বৰ বৰষুণ পৰি আছে নেকি আপোনাৰ ফালে? আমাৰ এইফালৰ ফালে-অলপ। পৰি আছে।
অ তোমাৰ খবৰ কেনেকুৱা?
ভাত খালে নে নাই?
ভাত নাইখোৱা এতিয়াও।
অহ, ক'ত আছে ঘৰতে না বাহিৰত? তেওঁ এনে কি কাম কৰি আছে বৰ্তমান।
বৰ্তমানে কোম্পানীত গৈ আছোঁ
মানে পঢ়া-শুনা বাদ দিলে নেকি? অ।
ইবাৰে বাদ দিলোঁ
অ।
মানে, ঘৰ আৰ্থিক অৱস্থা বেয়া নহ। ফুৰি ফুৰিব
অ' আটচ্ছা। অ' অ' অ'। ভালে ভালে।
তোমাৰ খবৰ কেনেকুৱা?
তোমাৰ ভইচটো মই ইয়াত মানে শুনা নাই ক্লিয়াৰ অহা নাই এনে কৈ থাকা তুমি শুনা পোৱা নাই মই নাই
এতিয়া।
এতিয়া পাইছে নে।
নাই নাই একেবাৰে তোমাৰ ভয়চ কোৱা? নাই নাই।
কেতিয়াও নহয় নেকি? হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
উম গৰমৰ বন্ধত কৰ'বা যাবি নে নাই ফুৰিব?
যাম যাম।
অ যাব নেকি?
উম।
ক'ত যাম বুলি ভাবিছে?
এনে মেঘালয়।
ৰবাহা মই ইয়াৰফোনটো লগাই লওঁ।
অ।
হেল্ল'
হেল্ল'
হেল্ল' বৰষুণ তামাম। বৰষুণটোো তামাম দি আছে ন।
অ আমাৰ ইফালে বহুত বৰ
মানে বৰষুণৰ আৱাজটোহে আহি আ আছে অকল।
উম।
ক'ত যাম বুলি ভাবিছে বন্ধত গৰমৰ বন্ধত?
মেঘালয়।
অঔ আচ্ছা। কেতিয়া যাম যাবি বুলি ভাবিছো এতিয়া?
জুলাই মানত।
অ আচ্ছা মানে বন্ধ গৰমৰ বন্ধত যাব।
অঁ।
ঠিকে আছে বন্ধত বন্ধতে ফুৰিব যাব ভাল আৰু এনেতো টাইমে পোৱা নাযায় ন সময় মিলাব নোৱাৰি।
পিছত তোমাৰ খবৰ কেনেকুৱা?
ভালে ভালে আছো ৰ, তোমাৰ?
মৰো ভালে।
খুৰিহতৰ ভাল নে?
অঁ অঁ ভাল ভাল।
অ আচ্ছা। ভাত কোনে বনাই? বৰষুণতটো মানে বহুত আহিছে দেই লাইন চনটো নাইয়ে।
আমাৰ ফালে
আজি কামত গৈছিল নে নাই?
হেল্ল'
হেল্ল'
হেল্ল', আজি কামত গৈছিল নে নাই?
গৈছিলো আজি কামত।
অ', আচ্ছা, এনে আপ আপুনি কিবা চৰকাৰী কামৰ প্ৰিপাৰেচন কৰি আছেনে নাই?
কৰিয়ে আছ-কৰি আছো, চৰকাৰী কাৰণে
অ', আচ্ছা। এনে কিহৰ প্ৰিপাৰেচন কৰি আছে?
এনে, এনে আচাম পুলিচ, ফৰ্ড গ্ৰেড, থাৰ্ড গ্ৰেড
অ', আচ্ছা আচ্ছা, ভালেই ভালেই, আগতে দিছিল নে নাই?
আগতে দিছিলো এবাৰ।
অ', সি কে মানে কিহত বেয়া হৈছে?
ৰিটেনত।
তেনত-ৰিতেনত ভালকে নপৰিলে, পৰিব লাগিছিলে।
উম।
এইবাৰ আৰু দিলে ভাল কে দিবা।
ভালকে দিব লাগিব এইবাৰ, চেষ্টা কৰি আছো।
মানে ৰানিং, ও ৰাণিং কৰি আছা?
অ'।
আত্ছা, ভালে ভালে।
কামতো গৈ আছোঁ।
হেল্ল'
হেল্ল' য'ত
এই বৰষুণৰ কাৰণে একো শুনা পোৱা নাযায়, মোৰ মানে, ইয়াৰ-ইয়াৰফোনটো মানে চাৰ্জ নাই, চাৰ্জত দিব পাহৰি গৈছো।
তহঁতৰ এইফালৰ লা, কাৰেণ্ট নাই নেকি?
অ' অ'। ভাত কোনে বনায়?
ভাত মোৰ উৱাইফ।
হা?
মোৰ উৱাফ।
অ', আচ্ছা। উম, আপুনি কি কাম কৰে এনে?
মই এনেই, কোম্পানীত কাম কৰি আছোঁ।
ঘৰত চবৰে ভাল নে?
অ'।
খুৰীহঁতৰ ভাল? উম, দেউতাই কি কৰে?
আছে ঘৰত তে মানে খেতি কৰে
এ, কি ক'লে? ফুৰিব ক'ত যাব ক'লে?
মেঘালয়।
অ', ভালকে বুজা নাই মই, শুনা নাই বৰষুণৰ কাৰণে।
এতিয়া
অ'
এতিয়া পাইছেনে?
কোন, কোন যাব এইটো? অ', আতচ্ছা উম, উম ময়ো যাম আৰু ফুৰিব, টাইম-মি-টাইম, টাইম মিলিলে নে, নিমিলে বন্ধত আৰু মানে বহুত হেৰি আছে মোৰ প্ৰগ্ৰাম আছে, ইফালে যাম নে, সিফালে যাওঁ। হেল্ল' কৈ আছোঁ, কোৱা শুনা, শুনা পাই আছোঁ দিয়া অলপ, অলপ।
পিছত কোন, কোন যাব? কোন, কোন যাব পিছত?
এই, এনে আছো ৰ, মানে বহি আছোঁ।
অ'।
মানে পানী পৰিছে তথাপি মানে গৰমটো আছ চে আৰু ৰুমত
অকলে নেকি?
হা
অকলে?
অ', অকলে আছোঁ। মা আছে ৰুমত, ভাত বনাই আছে। বিয়া, চিয়া পাতিলে নে নাই?
নাই
অ', বিয়া কি নেপাত নেকি? বিয়া খুৱাব লাগে আমাৰ লগৰবিলাকক আমি বিয়া খাওঁ, খাওঁকে আছোঁ।
অ', পাতিম আকৌ। কেইবছৰমান পিছত।
অ', চবে লগৰ বিয়া পাতিলে, তুমি অকল আছা। বিয়াখন পাতা আৰু জলদি কিমান আৰু চিংগল থাকিবা?
পাতিম, পাতিম তুমি নাপাতা নেকি?
অ', কিবা ভণ্টিহঁতৰ খবৰ কেনেকুৱা?
ভাল, ভাল।
অ' পঢ়ি আছে নে, ভন্টিহঁতে? অ', হয়, নে কিয় পঢ়া বাদ দিলে?
আৰ্থিক অৱস্থা বেয়া।
অঁ আচ্ছা বৰ্তমান এনে ঘৰতে আছে। অঁ।
ঘটে।
কৰিব দিবা এতিয়াতো বয়স আছে ন।
ভাবি আছো।
বাকি চাহ পানী খালে নে নাই?
খালো খালো।
কি চাহ খালে? আত্ছা। কিহে দি চাহ খালে?
মুড়ি মুড়ি লাড়ু।
অঁ আচ্ছা মুড়ী লাড়ু।
উম।
মুড়ি কা লাৰু।
অঁ।
অঁ।
খালানে?
উম খাইছো কেতিয়াবাই চাহ নিজে বনাই নিজে খাইছো। উম।
পিছত ঘৰত কোন কোন আছে?
উম মোৰ ফেমিলি মা আছে দেউতা আছে আৰু দাদা আছে।
বিয়া কৰোৱা নাই নেকি?
কেতিয়াবাই।
তুমি?
আছে এটা ছোৱালী আছে। অ হয়।
অ পিছত কেতিয়া লৈ আহিবা?
হা
পিছত কেতিয়া লৈ আহিবা?
কেতিয়া আনো পিছত আনিম এইটো ভাবিব পৰা নাই এতিয়াও।
সোনকালে লৈ আহিব লাগে আকৌ।
কি কি?
সোনকালে লৈ আহিব লাগে আকৌ।
অ হয় নেকি নাই ইমান জল্দি আনি নহয় লাহে ধীৰে পাতিম আৰু। এত এতিয়া মই বয়স কিবাহে না পচত্তৰ বছৰ হে, মই ভাবছো পঁচানব্বৈ বছৰত বিয়া পাতো নেকি?
হয় নেকি?
মানে একেবাৰে বৃদ্ধ পে বুঢ়া পেঞ্চনো লম একেবাৰে বিয়াও পাতিম সেনেকে ভাবিছো।
অ', তেতিয়াচোন বাটচাই নহ'ব।
হা
তেতিয়াচোন তোমাৰ বাটচায়ে নহ'ব।
অ', সেইটো প্ৰব্লেম একো নাই।
অ'
আমি দুয়োটা একেলগে মৰিম না, সিদিনাই বিয়া পতা একে আৰু মৰিয়ে যাম আৰু দুদিনমান পাছত।
সেইটোহে প্লেন নেকি? ইমান ডাঙৰ প্লোনটো
অ', প্লেন আমাৰ, ইমান‌ জল্দি বিয়া নাপাতোঁ। তুমি কেতিয়া বিয়া পাতিবা?
মই পাতিম আকৌ, এ, এবছৰ মান পিছত
ৱা ভালে, ভালে।
ছোৱালীজনী কৈ আছে লৈ আহ, লৈ আহ মোক ল'ব
অ', হয়, নেকি? অ', আতচ্ছা। অ' আছেনে? এনে আছে?
নাই কৰি আছে।
অ', হয়, নেকি? পঢ়া ছোৱালীতো তুমি লৈ আহিবা নি
ক্লিয়াৰ হ'ব আৰু।
অ', হয়, নেকি? আতচ্ছা, তেওঁ কি মানে চ-চৰকাৰী কামৰ প্ৰিপচন নকৰে, ডাইৰেক্ট খালী বিয়াই হ'ব, অ'।
কৈ আছে যে, বিয়াই হ'ম বুলি।
অ', হয়, নেকি? এই বি য়ে পঢ়া আৰু বিয়া হোৱা একেই কথা ন?
অ'
ভাত কেতিয়া খাবি?
অলপমান পিছত।
অ'। মানে, এতিয়া ভাতেই হোৱা নাই। নাই, নাই। আমাৰ দেৰি হ'ব। দহটা বা এঘাৰটা বাজেই যায় ৰাতি হ'লে। তাই
অ', পিছত খবৰ কেনেকুৱা?
এই, খবৰ একদম মজা মানে, মাস্ত
পিছে গ-গৰমৰ বন্ধটো আহিলেই
এই আহিল, আৰু এই আজি কেই, বিশ তাৰিখ আৰু কেইদিন পৰীক্ষা যোৱাৰ পিছত
ক'তো ফুৰিবলৈ নেযায় নেকি?
যাম যাম, এই বন্ধটো দিয়কচোন, ক'ত যাম মানে, ভাবিছো আৰু যাম বুলিয়ে।
প্লেনিং-শ্লেনিং কৰিলা নে?
প্লেনিং মানে, কৰি আছো আৰু লগৰ বিলাকৰ লগত, তেওঁলোকে কৈ আছে মানে গুৱাহাটী কামাখ্যাত যাব বোলে। ত', এইটো মানে কামাখ্যাত মই আগতো গৈছো, পিছত লগৰ বিলাকৰ লগত গ'লে ভালো লাগে, তাকে ভাবিছো যাওৱে নেকি, বা, কোনদিন যাই মানে ডেটটো ফিক্স কৰা নাই এতিয়াও।
যাবা যাবা।
হা?
যাবা যাবা।
অ', অ', যাম যাম, তুমিও যাব পাৰা আমাৰ লগত। জইন হ'ব পাৰা।
উম।
মানে, আমি এনে মানে ট্ৰেইনত যাম আৰু মান মানে ট্ৰেইনত গ'লে মানে ভাল লাগে আৰু, ভাবিছো আবেলি মানত যাই পেলাই, তাতে ৰাতিটো থাকি পেলাই, নেক্সট দিনা আহিম।
প্লেনিংটো পতিললে ভালে আছে
অ' অ', মানে ৰাতি তাৰ মানে কামাখ্যা ৰাতিৰ ভিউটো ভাল লাগে। এনে দিনততো মানে বহুত মানুহ থাকে ন।
অ'।
ৰাতিও থাকিব মাৰব পাৰলো, হ'লেও মানে দিনত গ'লেতো মানে, মানে তাত ভালকে থাকিবই নোৱাৰে, ফটো একপিও ভালকে উঠ ঠিব নোৱাৰে। ত', ভাবিছো মানে ৰাতি এ মোৰ লগৰে যাব ৰ, গাঁৱৰ মানে কোনবা কোনবা আছে, তাৰ পিছত আৰু ইফালে সিফালে ঘৰ আছে। এনেই চাৰি পাঁচজন মান হ'ব।
তেতিয়া হ'লে যাম।
উম উম-উম। পইচাৰ প্ৰব্লেম মানে অলপ, পইচা যেতিয়া লা-থাকিলে হয় ভাল লাগিলে হেঁতেন, এনেইটো চাৰি পাঁচ হাজাৰ টকা আছে, সেইটোদিৰে কি হ'ব আৰু, দহ হাজাৰ মান নিব পাৰিলে ভাল আৰু।
হয় হয়।
এইবোৰ এইবোৰ, মানে হোটেলত খাব লাগিব, বা ৰুমতে থাকিব লাগিব অলপ ধৰ ঘূৰিমো আৰু অলপ এনজয়-এনজয় কৰিলেতো পইচা লাগিবই ন। বৰষুণটো আহি আছে না এৰিলে?
আমাৰফালে
অ'। আমাৰ ফালে জাছ অলপ অলপ আছ অলপ অলপ পৰি আছে, বৰষুণতো দিয়া ভালে হৈছে মানে, বহুত গৰম দিছিলে, তথাপিও মানে গৰমটো আছেই।
আমাৰ এইফালে, আমাৰ এইফালে আছে, বহুত গৰম ৰুমটোত বহুত গৰম হৈ আছে।
উম, উম, উম, এ, চি, নাই নেকি তোমালোকৰ?
নাই, নাই।
অ' আমাৰ আছে, বাৰু কিন্তু লাইনটো নাই। মোৰ ৰুমত আছে, মাৰ ৰুমৰটো বেয়া, হৈছে অলপ।
গৰীব মানুহ নাই, এ, চি নাই।
অ, হেৰি নাই, অ, হ'ব লাহে, লাহে পাৰিবা, কিনিবা, আমিচোন, ক'ত লাহে, লাহে কিনিছো, আৰু।
অ'
কিন্তু, এম ভেটাৰ, এটা লব, পৰা নাই আৰু।
উম, ইন ভেটাৰ, আছে ৰ, আ
অ' হয়, নেকি তেতিয়াহলে কিয় গৰব বুলি কৈ থাকে তে, এমভেটাৰ আছে, লাইন গীলত তোমালোকৰ লাইট জ্বলে, ফেন ঘৰে।
তথাপিও
অ, মোৰ ৰুমৰ, এচি বিলাক আৰু হেৰি নহয়, খুলি দিব নোৱাৰি।
অ'
মানে, মানে টিঙেদি বন্ধ হৈ আছে।
সেইটো ব্যৱস্থাটো কৰি লব।
উম, এনেই মোৰ কেইটা, এচি আছে, এটা, দুটা তিনিটা, চাৰিটা, এচি আছে ৰুমত। এখনো মানে খুলিব নোৱাৰি, অলপ, অলপ কেতিয়াবা আহে হাৱা।
ফুটা আছে, নে
ফো, এচিটো মানে, ফুটাৰ কাৰণেতো হাৱাতটো আহে ন। যিবিলাক সৰু, সৰু, তাত কিছুমান ফুটা থাকে, ন। মানে, বতাহ মাৰিলে, আৰু আহে, আৰু সেইটো, অ, আচ্ছা, আচ্ছা আহিব কেতিয়াবা আমাৰ ঘৰত এ, চি দেখা পাব।
অ, যাম, যাম।
আহিবা, আহিবা, অ। আহিলে, কল কৰিব দেই। মই মানে বহুত ব্যস্তত, থাকো তো মানে- এনে ৰবিবাৰলৈ, আহিব।
হ'ব, তেতিয়া হ'লে, অহাকালি আহি যাব পাৰো।
অ', আহিবা, আহিবা, অহাাকালিতো আৰু ৰবিবাৰ, আমাৰ ইয়াতে বজাৰো হয়। ওচৰতে মানে বিশ টকা, ভাড়াালয় অহা যোৱা চল্লিশ টকা ধৰ। এনে কি, গাহৰি খোৱা নে নাই। অ' আমি মানে দেওবাৰে গাহৰি কিছুমান মানুহ কিছুমান মানুহ নেখাই নহয়। মানে এলাহ কৰে।
অ'।
তুমি মানে গাহৰি খোৱা।
তেতিয়াহ'লে মোৰ কাৰণে লৈ আহিবা
অ' আহিবা আহিবা, এক-দুই কিলো মান আনিম। আৰু শামুক-শামুকটো খোৱা নে নাই?
খাওঁ-খাওঁ।
উম, অ, তে শামুকটো ভাল চকুৰ কাৰণে বহুত ভাল।
উম, পিছে তুমি খোৱা নে?
উম, খাওঁ মইতো খাওৱেই মানে এনে সদায় খোৱা নহয় মানে মাজে-মাজে কেতিয়াবা বজাৰত পালে বস্তু দামোচোন বজাৰত।
উম, কাৰণ বৰ্তমান বজাৰত পোৱাই নাযায়।
নাই এতিয়া ভালকেই বৰষুণ প এইবাৰ বান নাই ঢলো নাই ক'ত পোৱা যাব তে? বানপানী ঢলপানী হ'লে অলপ আ যা হে শামুক আহে। তোমালোকে খেতিটো কৰে নে নাই এতিয়া খেতিটো যিটো তোমালোকে ঘৰৰ খেতি কৰিছিলা? হেল্ল',
হেল্ল',
খেতি-খেতি কৰা নে নাই তোমালোকে তোমাৰ দেউতাই যে
কৰোঁ। এতিয়াও কৰোঁ।
কেই বিঘা মান কৰ তে নাই আমাৰ খেতি নাই ৰ মাটি-চাতি নাই ন' একো -
অ',
আমি আৰু কিবাহে থাকোঁ না টাউনত থাকোঁ না আমি আৰু ক'ত মাটি পাম তে। টাউনতো আৰু মানে একো না পোৱাই নাযায় না, এইবোৰ মাটি-চাটি আমি আৰু চব কিনিবই লাগে।
তথাপিও বিল্ডিঙৰ ওপৰত ৰুব পাৰি।
এই বিল্ডিঙৰ ওপৰত কেনেকে কৰিবা? এইটোতো চাইনা নহয় ন, চীন দেশতহে কৰিব পাৰে। চীন দেশত আৰু নোহা নোহোৱা বস্তু কৰি দেখায় আৰু এইবোৰ তেওঁলোকে। বিল্ডিঙৰ ওপৰত দেখা পাইছো ৰ চীন দেশত কৰা।
তথাপিও চেষ্টা কৰিলে পাৰি আকৌ।
তাত মানে কেনেকে তেওঁলোকে খেতি কৰে ৰে, এইটো মানে বিল্ডিঙৰ ওপৰত মাতি পেলাই?
সেইটো গুগলত ছাৰ্চ কৰি চাব লাগিব।
অ হয় নেকি? গুগলত মানে ছাৰ্চ কৰিলে পোৱা যাব। অ আত্চ্ছ দা
তেতিয়া
অ অ অ।
সিহঁতে কেনেকৈ খেতি কৰে?
অ আত্চ্ছা আত্চ্ছা।
পিছত তোমাৰ সহজ সৰল
অ আছো ৰ ভালে আছো। ভাল বেয়াৰ মাজত আছো আৰু চলি।
ভাত
নাই নাই ভাত তেতিয়াই হোৱা নাই নহয়, এ গধূলি অলপ চাহ অকমান খালো। আৰু আজি হেৰিত গলো নহয়, এ কি কয় এ ক'ত গ'লো আজি গুৱাহাটী গৈছিলো, গুৱাহাটীৰ মানে কিবা কাম আছিলে, ত সেনেকে জিকি জিকি গলো আৰু জিকি জিকি আহিলো অলপ। মানে চৰ্দি চৰ্দি ভাব হৈছে।
আপোনাৰ ছোৱালী
হা? নাই নাই কিবা কামত গৈছ ছিলো মানে, কিবা অফিচৰ কাম আছিল, মানে তো আজি বিছ জুন নাছিল ন, ত আমাৰ আজি অফিচ বন্ধ আছিল, পিছত ক'লে মানে কিবা এটা কাম আছে সেনেকে অফিচত গ'লো।
ছোৱালীয়ে লৈ গ'ল নেকি।
নাই নাই, সেইবোৰ আমাৰ তাই মে নাই, ব্যস্ত থাকা খাইনা দিনটা। তুমি ফিল্ডত যাই আছা?
অ'।
অ' আচ্ছা, এনেই কি কাম কৰি বুলি ক'লে আপুনি?
এনেই কোম্পানীত যাওঁ।
অ' কোম্পানী, কোন কোম্পানী এতো? অ' আচ্ছা, এইটো নতুকে হৈ ছেনা? অ'। মই এনে এবাৰ এবাৰ দুবাৰ গৈছো, মানে এনে যাওঁতে মানে এনেকে দেখা পাইছো, বা য়াৰ ইফালে যোৱাই হোৱা নাই। হা?
ভাত সোমপাতেও
হেল্ল', কোৱা কোৱা। শুনি, শুনি আছোঁ দিয়া, মানে এইটো অলপ মানে প্ৰব্লেম অলপ, নেটৱৰ্কৰ প্ৰব্লেম হয় কেতিয়াবা, বাকী তোমাৰ কোৱা তোমাৰ লগৰবিলাকৰ কি খবৰ? হা? অ', আচ্ছা, মানে বাকী, বাকী গাৰ্লফ্ৰেণ্ডটো? অ', ঠিকে আছে, অ', আচ্ছা, আচ্ছা।
কিন্তু বহুত খেছৰা।
মানে ফেমিলি মানুহ গম পায় নে নেপায়? মই এনে আছোঁ ৰ'। তোমালোকে ক'ৰ্ট মেৰেজ কৰিলা নে নাই?
কৰিলোঁ।
ক'ৰ্ট মেৰেজটো কৰি থ'বা মানে, তেতিয়া আৰু মানে ৰিস্ক নাথাকে, নহ'লে বহুত ৰিস্ক থাকে।
আজিকালি তথাপিও বিয়া হোৱাৰ পিছতো পলাই যায় ন?
অ' অ' সেইকাৰণেতো কৈছো ন, মানে ক'ৰ্ট মেৰেজ কৰিলে ভাল আৰু, তোমাৰ সেইটো। হয়নে নহয়? চাইনবৰ্ডটো মাৰি দিবা আৰু।
চাইনটো মাৰি দিলে কি হ'ব খাব কোনে?
অ' আটচ্ছা। এনেও গাছ ৰুলেতো ফলবিলাক বেলেগে বেলেগে খায় ন। অ' অকলে কত খাই শে চাপ'জ তুমি এডাল আম ৰুলা, হা! তুমিতো অকলে খাব নোৱাৰা ন।
অ'।
ফলটো যেতিয়া লাগিব, চবে মিলাই পেলাই খাব লাগিব। সেনেকা ধৰণৰ কথা আৰু।
নাই মই মই অকলে খাম।
উ হয় নেকি? মানে গাঁৱৰ মানুহকো নিদিয়ে, লগৰ বিলাকো নিদিয়ে।
ম-মই অকলে খাও, কাকো নিদিওঁ।
ঠিকে আছে ঠিকে আছে, কেতিয়াবা আমি গলে দিবা আকৌ খাবা।
তেতিয়া ভাব ভাবি চাম আক, দিওঁ নে নিদিওঁ?
আম মানে মই বহুত ভাল পাওঁ। মানে, যিটো হেৰি চালানি আম আৰু সেইটো ভাল লাগে খাই তোমালোকৰটো লোকেলটোৱে হ'ব ন।
অ' আমাৰ পিনেটো লোক
টো তাৰে পোক থাকে নহয়। অ আমাৰ ইয়াতে টাউন আৰু চব ছালানিয়ে ডাঙৰ ডাঙৰ কিলো দুশ টকা কিলো লয় বৰ্তমান অলপ কমছে দাম।
হয় নেকি আমাৰ পিনে লোকেল।
লোকেল লোকেলটো খাই পেলাই যেতিয়া সোৱাদ চালানীটো কিন্তু সেইটো পোৱা নাযায়।
হুম। সেট সেইটো কাৰণে গাঁৱৰ গাঁৱৰ মানুহবোৰ বহুত কিবা হয় ন।
তুমি ডিগ্ৰী কমপ্লিট নকৰিলা নেকি? হেল্ল' অ কিবা ফেমেলি প্ৰব্লেম চাগে। অ আচ্ছা কৰিব লাগিছিল।
নাই নাই কৰাটো।
এই ডিগ্ৰী কমপ্লিট কৰিনো কিনো কৰিবা একো কাম নাই
টম টম চলাই খাব লাগিব
উম উম ডিগ্ৰী কৰাছে তুমি যদি বিয়া ডিগ্ৰী কৰি যদি তুমি বিয়ে কৰা বিয়া কৰা নহয় তথাপও তোমাৰ লাভ আছে বিয়া আৰু বিয়া কৰা একে কথা বিয়ে কৰা আৰু বিয়া কৰা একে কথা
তুমি তুমি ডিগ্ৰী কমপ্লিট কৰিলানে
মই কৰাই পেলাই এতিয়া মানে হেৰি পস্তাই আছো ন উম মই ভাবিলো বিয়া কৰাই ভাল আছিল নেকি এই চা চাৰি বছৰতো নহয় চাৰি বছৰীয়া কৰ্চ আছিল আমাৰ কিন্তু মানে তিনি বছৰে কৰিলো পিছত মানে তিন বছৰ যে গলো মানে কিস্তি মৰোতে গৈছে মানে প্ৰতিক মাহে মাহে এইটো মানে ইউনিভাৰ্চিটিৰ লাভ আৰু,
বৰ্তমান হ'লে বি বিয়া কৰাই ভাল হ'ব তোমাৰ।
অ' অ' অ' আৰু তাৰে ওপৰ আৰু বেগ বিলাক লাগে দে।
চট বেগ লাগিছে নেকি?
এ বেগ আছে মোৰ দুটা চেমত আছিলে। বেগটো মাৰোতে বেগে না লাগিল কি বি এ পৰা হ'ল। বিএ পঢ়াৰ নামত তুমি একো নহ' লাভ নকৰি ন বেগটো থাকিবই লাগিবতটো কম্পালচাৰী। ত তুমি যে গাড়ী ল'ম বুলি কৈছা ল'লা নে নাই? কোনটো এ থাৰ ব্লেক থাৰৰ্টো,
ব্লেক থাৰ নহয়।
কি ল'লে?
ব্লেকথাৰ ল'ম বুলি ভাবিছিলো, পিছত ফৰ্চুনাৰ হে ল'লো।
অ এইটো ময়ো ময়ো ভাবি আছো ফৰচুনাৰ লম বুলি, এই মানে আগষ্ট মানতে লওঁ নেকি, মানে গৰমৰ বন্ধৰ এমাহ দৰমহাটো পোৱাৰ পিছত সেনেকে জগ লগ জগ লগাই পেলাই লম বুলি ভাবিছো আৰু। অ' অ' উম মই মানে সেইটো মোৰ ৰ্ফচুনাৰটো ড্ৰিম কাৰ মানে সৰুৰে পৰা, উম উম
মই আজিহে গম পালোঁ নহয়,
ল'ব ডাউন পেমেণ্ট নে কিস্তিত।
ডাউন পেমেণ্ট।
অ' আচ্ছা ময়ো সেনেকে লম ভাবছো ডাউন পেমেণ্ট কিমান মান দিব তুমি?
সাতত্ৰিছ লাখ।
অ' আচ্ছা তোমাৰ নহলে পইচা আছে বহুত, তুমি এনে গৰীব গৰীব বুলি কৈ থাকা। অ' অ' অ' ঠিকে আছে ঠিকে আছে এ তোমাৰ যে এটা লগৰ আছিল বাঙালী লৰাটো ইয়াৰ কি খবৰ?
ইয়াৰো ভালে। কিয়, সিও গাড়ী কিনিলে?
অ' সি বত সি আগতে বৰ হেৰি আছিল ন বুদ্ধিয়ক আছিল, এতিয়াও বুদ্ধিয়কে চাগে।
এতিয়া এতিয়াও বুদ্ধিয়কে। তথাপিও, বৰ্তমান অলপমান কিবাকিবি খাই ন সেইটো কাৰণে
অ' আচ্ছা, ঠিকে আছে, বিয়া পাতিলে নে নাই?
মই পাতিলোঁ এইবাৰ।
তাৰমানে এই লগতো তোমাৰ এইটো বাঙালী লৰাটো। উ
আনিম আনিম বুলি ভাবি থাকে।
তেওঁক মই মাজে মাজে এনে দেখা পাওঁ, কিন্তু মাত দিয়া নহয় আৰু চিনি পোৱা মানে চিনি পাই নাপায় নেপায় এনেকে মাত দিয়াই নহয়। তেওঁ আগতে কিবা ৰাজমিস্ত্ৰি কাম কৰিছিল ন। এতিয়া কি কৰে? না হেড মিস্ত্ৰী,
বৰ্তমানটো সি ঠিকাদাৰ।
অ' ঠিকাদাৰ নেকি? অ' আচ্ছা। তাত যদি কেতিয়াবা ভেকেঞ্চি চেকেঞ্চি ওলাই কবা আৰু আমাক।
এ সেয়ে সেইটো কৈ আছো এটা দুটা পষ্ট ওলাই বুলি, কেতিয়াবা লাগিলে
অ' হয় নেকি, এটা দুটা মাএ পষ্ট ওলায় নেকি?
কেতিয়াবা হেডমিষ্ট্ৰ্ৰী পষ্ট ওলাই কেতিয়াবা এনেকুৱাটাইপ
চোন কিমান লাগে।
কোৱালিফিকেশ্যন ডিগ্ৰী পাছ।
অ'হয় নেকি, মানে ডিগ্ৰী চাৰ্টিফিকেট দিবই লাগিব।
সেইটো একদম কম্পালচৰীয়ে।
অ' আচ্ছা, আচ্ছা। দুটা তিনিটা পষ্ট এপ্লাই বা কিমান মানুহে কৰে আৰু।
এপ্লাই সিমান নকৰে তিনি চাৰিজন মান কৰে চাগে।
অ' হয় নেকি মানে চিলেক্ট কেনেকে কৰে?
চিলেকশ্যন কৰিব তোমাৰ কামটোও চাই পিনে।
অ' আচ্ছা, আচ্ছা। এনে মানে কামটো কি কৰিব লাগিব আমি।
এনে ফাষ্টতে বালু পেলালা।
অ' আচ্ছা অ' হয় নেকি? অ' আচ্ছা।
তাৰে লগত মিক্স কৰিলা সেইটোৱে।
অ' আচ্ছা।
তাৰপিছত সিমানখিনি পানী পানী দিব লাগিব।
সিটো কামৰো বৰ্তমান এদিন ডিগ্ৰী লাগে নেকি অ' আচ্ছা।
আজিকালি চবতে লাগে তুমি যদি তুমি যদি টমটমো চলোৱা তাতে ডিগ্ৰী পাছ লাগিব।
অ'হয় নেকি? অ' অ' সেইদিনা মই চাইকেল চলাই গ'লো মানে পুলিচ এটাই ধৰিলে ক'লে যে তোমাৰ লাইচেন্স দেখুওৱা আৰু হেলমেত ক'ত, মই শুনি আচৰিত মানে চাইকেল চলালে কোনে হেলমেত পিন্ধে।
আজি আজিকালিৰ দিনত লাগেয়ে।
মানে যুগটো সলনি হৈ আছে না।
হেমন্ত মামাৰ
কোৱা' কোৱা?
বৰ্তমান হিমন্ত মামাৰ কিবা হৈ আছে না সেইটো কাৰণে লাগে আকৌ। চাইকেল চলালেও লাগে।
ঠিকে আছে। এইটো তেনেকে কাটা নাযায় ৰে ধুই কোৱা।
পিছত খবৰ কেনেকুৱা?
হব আছো ৰ এই ভাত বনাইছে মা অলপ পিছত আৰু ভাত ৰন্ধা খলে খাই দে আৰু শুইে দিম আজি ভাগৰো লাগিছে অহ।
কি কৰি আছে?
এ দেউতা শুই আছে দোকানখন বন্ধ কৰি আৰু মায়ে ভাত বনাই আছে।
বিয়া কৰা নাই নেকি।
বিয়া বিয়া কেতিয়াবাই পাতিছো আজি ৱাইফটো মানে ঘৰত গৈছে।
বাচ্ছা কেতিয়া আছে?
এটা ল'ৰা এইবাৰে এইবাৰে প্ৰথম স্কুলত দিছো এল কেজিত পঢ়ি আছে এল কেজি মানে ইউ কেজি।
এইটো আৰু এইটো আকৌ কি স্কুল?
এই কিবা সধিছো ৰ', স কি কয় এইটো?
অ'
সৈনিকত দিম বুলি ভাবিছিলোঁ পিছত আৰু সৈনিক স্কুলটো ইয়াৰ গুৱাহাটীৰ পৰা দূৰ হ'ব ন'।
আমাৰ পিনে পৰা, আমাৰ পিনে পৰা ওচৰতে হৈনিক স্কুলতো।
অ' আত্ছা। হৈনিক স্কুলততো মানে বহুত ভাল মানে ন তাত?
অ' অ'।
মানে গোৱাল গোৱালপাৰা ডিষ্ট্ৰিকতটো সেইটোৱে মানে আৰু নাম বিখ্যাত মানে, গোৱালপাৰা ডিষ্ট্ৰিকত মানে, এই যে সূৰ্য পাহাৰ তাৰ পিছত তাৰ পিছতে সৈনিক স্কুল। উ, গোৱালপাৰা ডিষ্ট্ৰিকটো মানে সেইটো নামেৰে আৰু পৰিচিত।
তোমাৰ মাছটো এই পিনৰে নি কি
মই অ', মই গোৱালপাৰা এই চাইড গোৱালপাৰ এই চাইডৰে।
অ' সেইটো কাৰণে চব জানা চাগে?
অ' অ' অ' মানে সেনেকে যোৱা নহয় আৰু।
আহিব লাগে। জেগা বিলাক চাব লাগে।
যাম যাম বন্ধত। বন্ধতহে যাম গৰমৰ বন্ধত। লাইনটো আহিছে নে নাই তোমাৰ ফালে, আমাৰ ফালে লাইনটো আহিল।
আহিছে আমাৰ এপিনেও।
অ', আচ্ছা। লাইনটো থাকিলেটো ভালো লাগে। বর্তমান আৰু লাইনটোতো ৰিচাৰ্জ চিষ্টেম ন', তোমাৰ ফালে কেনেকুৱা ৰিচাৰ্জ?
আমাৰেপিনে চেম এ
অ' ভাল হৈছে ন' এইটো ৰিচাৰ্জ চিষ্টেম হৈ। মানে ৰিচ, মোবাইল ৰিচাৰ্জৰ দৰে লাইট চাৰ্জ থাকিবতো লাইন থাকিব, পিছত আৰু কেইদিনমান পিছত আৰু ভেলিডিটিও নথকা হয় নেকি লাইনতটো, মবাইলৰ যেনেক কোৱা।
হ'বও পাৰে।
ধৰ, তোমাৰ ৰিচাৰ্জটো শেষ হ'ল, ৰিচাৰ্জটো শেষ সেইটো মামাক সুধিব লাগিব।
উম, সেইটো মোক কৈ এইটো, এইটো মামাকহে ক'ব লাগিব।
অ'! অ'! এনে ভাল কিন্তু, বঢ়িয়া বানাই দিছে এইটো মাম উম, মামা বৰেই ভাল কৰিছে, এইটো মানে ৰিচাৰ্জ ছিষ্টেম কৰি। কালি কামত যাবিনে নাই?
যাম।
অ'! অ'! কেতিয়াবা সিফালে গ'লে যাম ৰ' তোমাৰ পিনেও।
আহিবা, আহিবা আকৌ আহিবা।
তুমি যে ক'লা এই মানে, ডিগ্ৰীত তুমি এডমিচনটো লৈছিলা চাগে! অ'! মানে কেইবছৰ কৰিছিলা এক বছৰ দুবছৰ?
দুবছৰ।
অ'! আচ্ছা! আৰু আৰু এবছৰহে আছে। এবছৰটোৱে তোমাৰ সেইখিনি ধৈৰ্য্য নাথাকিল নেকি।
নাই, সেইটো কাৰণেতো আজি এনে
অ'! অঁ! পইচাৰ প্ৰব্লেম থাকে ন'?
উম!
উম, আচ্ছা! এইটোতো চবৰে থাকে। পইচাৰ প্ৰ কিয় বৰ্তমানচোন কিবা কিবা কি আঁচনি কয়, এইবোৰ বাবু আঁচনি। তুমি পোৱা নাই নেকি বাবু আঁচনি?
নাই পোৱা। মই পোৱা আগতে বাদ দিছোঁ। আকৌ পিছতহে ওলাইছে। বাবু আঁচনি
অ'! আচ্ছা! আচ্ছা! আচ্ছা! খবৰ পাতি কোৱা?
খবৰ পাতি ভাল। তোমাৰ তোমাৰ কেনেকুৱা?
নাই। আছোঁ! আছোঁ! আছোঁ! ভালে, ভালে!
কটো ফুৰিবলৈ নেযায় নেকি?
ফুৰিব যাম। কেলেই নযাম। এইটো এই এবছৰৰ কাৰণে, গৰমৰ গৰমৰ বন্ধত অপেক্ষা কৰি থাকোঁ। জুলাই মাহটো কেতিয়া আহিব! কেতিয়া আহিব! দুৰ্গা পূজা ক'ত চাবা এইবাৰ?
এইবাৰ কলকাতাত চাম বুলি ভাবি আছোঁ! ৱেষ্ট বেংগল।
অ'! হয় নেকি মইয়ো তাতে চাইছোঁ এবাৰ, দুবাৰ ভালে লাগে। এইবাৰো যাম বুলি ভাবিছোঁ! ৱেষ্ট বেংগল কলকাতা তাতচোন মজা পূজা হয়।
তোমালোকৰ গাঁৱত চাইছোঁ মই এবাৰ দুবাৰ মান। বহুত ডাঙৰ পূজাই চোন পাতে। এটা যে, তোমালোকৰ গাঁৱত এটা পূজা হয় ন'।
অ'! অ'!
এইটো মানে, তোমালোকৰ মানুহে পাতে ন'। সেইটোতো পূজাতো মানে বহুত পৰিৱেশতটো ভাল লাগে আৰু বহুত নিয়মীয়াকে পাতে।
হয়
উ ভাল লাগে মানে হেৰিবোৰ চাই নিয়ম নীতি নিয়ম বিলাক সেনেকুৱা পূজা মানে দেখাই পোৱা নাযায় দে বৰ্তমান সময়ত। ইমান যে ধুনীয়া পৰিৱেশৰ এটা পূজা পাতে।
সেনেকে ক'লে ভালে লাগে
উম তোমালোকৰ অঞ্চলত আৰু এটাই পুজাই হয় ন আৰু ইপেনে হয় ন আমাৰ। এওঁলোকৰ ইফালে তাত মই চোৱা হ নহয় পূজা ভাল নালাগেফেে আহো মই।
এবাৰতো কলকাতাত যাম বুলি ভাবি আছোঁ।
অ 'আচ্ছা কত -কত ক'ত
কলকাতা ৱেষ্টডেল।
অ' যাম -যাম -যাম -যাম মইতো তাতে যাম ন তাততো মানে বঙালী মানুহ বিলাকে পূজা কৰে ন বঙালী বিলাকৰ পূজাতটো আৰু বেছি চাই ভাল লাগে টাউনত পূজা ৰাতি চাই ভাল লাগে।
টাউনৰ পূজা ভাল লাগে তাত। বহুত ভাল লাগে আগতে এবাৰ গৈছিলো মই। এইবাৰ যাম আকৌ।
অ' আচ্ছা -আচ্ছা আগতে গৈছিলে আৰু যাব মানে ভাল পাইছে আৰু আচ্ছা। উম এনে ফুৰিব যোৱা নহয় নেকি সেইপিনে!
ফুৰিব যোৱা নহয় অফিচৰ কাম বহুত যে।
অ' হয় নেকি তোমাৰ এনে প্ৰাইভেট জব নে চৰকাৰী।
প্ৰাইভেট।
অ ' আচ্ছা প্ৰাইভেট এই চৰকাৰীকে এটা বিচাৰিব প্ৰভট কিমান কৰিব
উম বিচাৰি আছো।
প্প্ৰাইভেটৰ ন' গোৰেণ্টি প্ৰাইভেট। মানে ন ' গেৰাণ্টি কেতিয়া ওলাই দিয়ে তোমাক। কিবা গণ্ডগোল পাব ওলাই দিব। তুমি হেৰি কৰা এ পি এছ চি উ পি এছি হেৰি কৰা পিপৰেচন কৰা।
সেইটোোৱে কৰিব লাগিব।
অ' অ' মানে সদায় ডাঙৰ ডাঙৰ। হেৰি কৰিব লাগে ন। আৰু এইবোৰ কচিং ক্লাছ বিলাকতো অনলাইন পোৱা যায় ন।
তো। কথাপিও ভাল নহয় চাগে ইমান।
হা।
তথাপিও ইমান ভাল নহয় চাগে ক চিন্তা।
কেলে আজিকালি। চবে অনলাইন কোচিং লয়। অনলাইন কোচিং ত কৈ তোমাৰ লাইভ ক্লাছ ভাল হয়। বহুত ওলাইছে তো এনেকুৱা আমাৰ ইপিনে গুৱাহাটীৰিনেতো বহুত ওলাইছে এডমিচন হেৰিতটো বহুত মানে তোমাৰ কমত তোমাৰ াঠি এক লাখতে পৰি যায় তোমাৰ এডমিশনটো অ'। অ', অ'। হা
হেল্ল'।
হেল্ল'।
কি কি হ'ল
ন শুনাটো শুনা আৱাজটো শুনা যায় আছেনে?
নাই লাইনটো গ'ল মানে। তুমি তে বৰষুণ যে আৰু আহিছে মানে আমাৰ পিনে।
হয় নেকি?
মানে বৰষুণটো আজি বহুত ডিষ্টাৰ্ব দি আছে।
আমাৰ পিনেতো নাই ইমান
কোৱা তুমি কোৱা খবৰ পাতি বাকী ঘৰত দেউতা কত গৈছে ঘৰতে আছে নে কতবা ওলাই গ'ল?
ঔ অ, তোমাৰ সৰু ভণ্টিটো পঢ়ি আছে চাগে ন' কোন ক্লাছ পালেহি?
এইবাৰ ট্ৰেনত উঠিছে চাগে।
অ' আচ্ছা তেন এইটো মানে এই বস্তু অলপ গাট কৰিবা তুমি অলপ ভালকে চাবা আৰু টিউচন লৈছে নে নাই মেথছ আৰু
টিউচন নাই এতিয়া।
অ, নাই নেকি দিবা-দিবা। আৰু বৰ এবাৰ হেৰি হৈছে তোহাৰ তুমি মেথছ আৰু চাইন্স তুমিতো মানে ইংলিছত পঢ়িছা আগতেটো এছামিছ মিডিয়াম আছিলো বৰ্তমান ইংলিছ শুনা পাইছো মানে দেখা পোৱা নাই আৰু।
হেল্ল',
অ, হেল্ল', কোৱা? এনেকে চোন বৰষুণ আহি থাকিলে আমাৰ ফালে বানপানীয়ে হব হেল্ল',
হেল্ল',
হ্যালো‌ হ্যালো শুনা পাইছো দে তুমি কৈয় থাক মই এনেকে থাকিম দে শুনা
হেল্ল',
অ, শুনা পাই আছো দে মই তুপি গ'লে হল মোৰ আৱাজটো গৈ আছো ন'?
অ আছে আছে পাইছোঁ এতিয়া মোৰ মোবাইলটো ছুইচৰ হ'ব আৰু
প্ৰব্লেম দিয়ে আৰু কেতিয়াবা কেতিয়াবা
মোবাইলটো চাৰ্জ
অ আচ্ছা আহ আহ। বাকী তুমি এতিয়া ঘৰতে আছা ন বাহিৰ আকৌ বাহিৰত অলপ ফুৰিব যোৱা নাই।
নাই যোৱা যাম বুলি ভাবিছোঁ।
অ অ মানে তুমি এনে ডিউটিত কিহেৰে অহা যোৱা কৰা।
গাড়ী দি।
প্ৰাইভেট নে তোমাৰ নিজৰ। অ তোমাৰ নিজৰে বাইক দুচুকীয়া নে চাৰিচকীয়া নে ছয়চকীয়া। হা। অ আচ্ছা। অ লাইনটো বৰ ডিষ্টাৰ্ব কৰি আছে আজি। উম। ইছ, খবৰ আছোঁ। ৰ'বা, ভাল-বেয়াৰে মাজত